হেল্ল'।
অ', কোৱা।
কি কৰিছা?
মই এনে এইবোৰ কম্পিউটাৰ ক্লাছৰ পৰা আহি পেলাই বিচনাতে পৰি আছিলো, তুমি?
মই বৰষুণ দিছিলে পানী খিনিকে চাই আছো, পানীখিনি কেনেকে যাব, কেনেকে যাব।
পানীখিনিতে জাপ মাৰি দিয়া।
পানী খিনিত পৰিবই ধৰিছিলো ৰে ইমান শ্লিপ নহয়, সেইখিনিকে মানে চাফা কৰো বুলি ভাবিছো।
শেলাই ধৰি গৈছে চাগে।
অ', সেইটোৱে শেলাই ধৰি গৈছে মানে ভাবিছো চাইডে চাইডে নলা এটা খান্দি দিওঁ। চাইডেদি পানী পথাৰৰ পিনে গুচি যাব।
অ', পাৰা বাৰু।
কিন্তু আমাৰ মাটিখিনি পথাৰ ওচৰতে হব, কিন্তু আমি যোনখিনি মাটিত থাকো ধৰা সেইখিনি অলপ চাপৰ মানে পানীখিনি যাবলে প্ৰব্লেম হয়।
সেইটো কাৰণে পানী হৈছে আকৌ।
উম। ভাবিছিলোঁ কেনেকে যাব, মই সিঁচিয়ে দিওঁ নেকি পানীখিনি।
পাৰা বাল্টি এটাত ভৰাই পেলাই থৈ যোৱা।
তাকে এতিয়া কি কবা আৰু গাঁও অঞ্চলত এনেকুৱাই হয় না।
উম তাত কিছুমান কথা মানে ভালে থাকে আৰু তাতে লগ-চগো পোৱা হয়। ঘৰৰ বস্তুবোৰো খোৱা খাবলে চাবলে পোৱা হয়।
অ' সেইটো হয় বাৰু দেই! এতিয়া ধৰা গাঁও অঞ্চলত মানে এইটোৱে ভাল তোমাৰ আমাৰ পিছফালে তোমাৰ দেউতাই মাটি আছে মানে এনেই কামৰ পৰা আহি কিনে ধৰা খেতি কৰে। তাতে অলপ-চলপ লাগিছে। কিহৰ এ লাউ, জিকা আৰু অ অলপ বিলাহী আছে, আলু নাই তোমাৰ এনে কিবা-কিবি লগাইছে তিহু লগাইছে।
উম উম।
তিয়তো যে এইটো এইবোৰ কৰিছে। আৰু মাছ-চাছটো খাই থাকিব পোৱা যায়য়ে তোমাৰ আমাৰ সেই পথাৰৰ চাইডে মাছ ওলায় ন'! সেই তাতে তোমাৰ মাছ পাই যাওঁ আমি।
সেইটোৱে মানে ঘৰৰে বস্তু মানে খাব পৰা হয় আৰু তোমাৰ একো মানে মেডিচিন-চেডিচিন নিদিয়া।
অ' লোকেল বস্তুবিলাক খাব পৰা হয়। লাগিলে মাছ হওক পাচলি হওক এতিয়া ফল-মূল বিলাকে এতিয়া যেনে ধৰা ইয়াতে আমাৰ ঘৰৰ ওচৰতে বেল গছ আছে।
উম।
এতিয়া মই বেলৰ চৰবত খাওঁ।
আকৌ নাৰিকল আছে, আম আছে, তামোল গছো আছে, মধুৰি আম আছে।
মধুৰি আমো আছে নেকি?
উম মধুৰি আমো আছে ওচৰতে। এইবোৰ ধৰা খাবলৈ পাই থাকো সেইটোৱে।
আমিও আমাৰ গাঁৱলে গলে পাওঁ আৰু। উপকাৰী আমিও বোলো আমাৰ গাঁৱলৈ গ'লে পাওঁ খাবলৈ ইয়াতনো ক'ত পাম।
অ' সেইটোৱে এই টাউনৰ এৰিয়াত গলে মানে সেইটোৱে দিগদাৰ। বুজিছা?
সে তেতিয়া আমি ইয়াত তোমাৰ আমাৰ ওপৰতে থাকোতে আমি চাইডলৈকে বীজল হে কৰিছো বেঙেনা, বিলাহী। তাৰ পিছত এল'ভেৰা আৰু কিবা-কিবি কৰিছো।
বাহ! ভালেই চুন।
এ সৰু-সোৰাকে খাই থাকিবলৈ হয় আৰু অ' টাবতে হৈছে ভুলো হৈছে।
ভুল টাবত?
অ' ভুল এ তলত ওলমি আছে মই এতিয়া ওপৰতোটো কি হৈছে তো ভুল ওলমি আছে।
হেট তেৰি! অ' বঙালী জলকীয়াটো লগাব পাৰা চাগে দেই।
অ' এইটো এনেকে আছে আকৌ ধুনীয়া হে'
উম অ' সেইবোৰ পাৰা! আমাৰ ধনীয়া আছে আমাৰ ইয়াত বঙালী ধনীয়া আছে।
উম, খাইছো ভাল লাগে।
অ' এইটোয়ে, আমাৰ ঘৰৰ আগফালে বঙালী ধনীয়া আছে। এজাক মান জংঘল আছে, লগতে মানি প্লেণ্ট আছে।
অ' আমাৰ আকৌ পিছফালে আছে কল চলৰ গছ বোৰ তাৰ পিছত লৈকে। কচু আছে।
অ' অ' আমাৰো কলগছ আছিলে কলগছ খিনি কাটি পেলালে ৰে মানে ধৰা পিছফালে ঘৰ বনাব লগা হ'ল ন সেইটো কাৰণে। কলগছ কাটি লোৱা সেটোৱে।
ত' মানে আকৌ এবাৰ কচুডাল আকৌ জ'ৰ তৰ খাব নোৱাৰে নহয় ঘৃণ লাগে নহয়।
অ' কচু অ' ইয়াতে কচু ঢেৰ আছে ৱে আমাৰ ইয়াত জানা। কলাকচু মানে বহুত খায় মানুহে।
আমিও খাওঁ কচু।
অ' তোমালোকে খোৱা তাতে আছে ক'ল কচু।
হয়, এনেকে ওচৰৰে ওচ প পাপাই বিচাৰি বিচাৰি আনে।
আম চামহে খাবলৈ নাপাও আমাৰ মাটিত আছিল, আমাৰ মাটিত থকা আমখিনি ইমান ধুনীয়া দাঙ ডাঙৰ ডাঙৰ মিঠা একদম।
আমাৰ ইয়াত ধেৰ আম গছ মানে তোমাৰ ঘৰে ঘৰে আম গছ। আম খাই খাই আমনি লাগি যায় লাগিলে তুমি কেঁচাকে খোৱা পকিলে খোৱা তেনেকে মানে যিমান খোৱা আম। আকৌ লেচু গছ আছে ওচৰতে।
মই যে লেচু এবাৰ তেনেকে নোৱাৰ মানে খালো আনি। এবাৰ আকৌ মে পোক এটা ওলাই ঘিণ লাগিলে তাৰ পিছত মোক খাবলৈ।
অ' অ' আমাৰ ইয়াত ক'ব গ'লে মানে বস্তুবোৰ এভেইলেবল আছে, খাই খাই আমনি লাগি যাই বুজিছা।
সেইটোয়ে গাঁও বোৰত সেইটোয়ে ভাল।
উম, গাঁও চেগা বহুত ভাল মানে এতিয়া ধৰা ইমানো গাও নহয় গাঁওৱে। কিন্তু ইমানো নহয় অলপমান ওলাই গলে তোমাৰ ধৰা চেন্টাৰবোৰ পায়।
উম, এতিয়া ধৰাকে তোমাৰ মানে কিবা অসুবিধা হ'লেও মানে তোমাৰ সহায় কৰিবলৈ মানুহবোৰ আহি যায়।
উম, আহি যায় আহি যায় বেছি দূৰ নহয় উম। তাকে নেকা।
নাই ইয়াতনো কি কোন ন মানুহৰ টাউন এলেকাত তুমি মানুহ পাবা জানো আৰু বিচাৰি।
সেইটো হয় বাৰু আমাৰ ইয়াত ধৰা কিবা এটা হেল্প সুধিলে ঢেৰ মানুহ আহি যায়।
আমাৰ ইয়াত মানুহ বিচাৰি বিচাৰি নাপাই।
আৰু এইটো জানাই তুমি এতিয়া সহায় কৰিবতো আহে আহে লগতে সৰুকে কাজিয়াখনলৈও ধৰা বহুত মানুহ আহি যায় একেবাৰতে।
আ সেইটোও হয় বাৰু।
সেইটো সৰুকে কাজিয়াখন লৈও একদম মানুহৰ জাক আহি যায়। সেইটোয়ে বাকী তোমালোকৰ মানে খেতি চেতি নকৰে ন ইমান
খেতি আমাৰ গাঁৱৰ সেইফালে কৰে আৰু তোমাৰ এনেকে সৰিয়হৰ কৰে তাৰ পিছত ধানৰ খেতি।
উম, উম।
চাপৰিফালে মানে ত গাহৰি-চাহৰি মুৰ্গী-চৰ্গী আছে।
ঘৰত আছে ছাগলী গৰু।
ঠিকেই আছে আমাৰ এইপিনেতো গৰুতো ধেৰ আছে গৰু-ছাগলী, মুৰ্গী-হাঁহ। এইবোৰ আছে লগতে পথাৰৰ চাইডো জনায়ে ধান খেতি কৰে।
অ',
পিনে ধান খেতি হয় লগতে ধান খেতিৰ অলপমান ওচৰতে পুখুৰীবোৰ আছে। পুখুৰীবোৰত ফিচাৰি দিয়ে, মাছ -মাছ মানে ধৰা তাতে দিয়ে ধৰা।
উম-উম, আমাৰো তাত আছে পুখুৰী বহুত।
খুব সাঁতুৰিব গলো, মাছ নিদিছিলে ন তেতিয়া পুখুৰীতো নতুনকে খান্দিছিলে। তেতিয়া গাঁৱৰ- জানে, সাঁতোৰা জানোৱে তাতে সাঁতুৰি ঘুৰি ফুৰো পোৰা। মোৰ লগৰ এটা আছে। অঁ, মোৰ লগৰ এটা আছে একদম সাঁতোৰাত পাকৈত। সি একদম মোক- টানি, টানি লৈ যায় বল সাঁতোৰোগে সাঁতোৰোগে।
উম, উম।
মানে সি এই নাজানা পোৱালিটোকো সি সাঁতোৰ শিকাই দিছে ভাবা তুমি। এনেকুৱা পোৱালি, সেইটোৱে।
মইও তাৰ পৰাই শিকো নিকি?
অঁ, পাৰা মই চিনাকী কৰাই দিম।
উম, কৰাই দিবাচোন।
ভাবিছোঁ। এই কুকুৰ গীতাই ইমান ভৌ-ভয়াই থাকে একদম।
সিহঁতৰ চাগে ভোক- চোক লাগিছে নেকি!
নাজানো আৰু ৰে। এই মানে ধৰা আমাৰ ইয়াতে কুকুৰো ধেৰ আছে, জানা একদম কুকুৰে কুকুৰ।
এ আমাৰ আৰু সন্থাই সন্থাই কুকুৰ, আমাৰ সৰু পোৱালি আছিলে যে কুকুৰ পোৱালি।
উম।
কেইটা সাতটা আছিলে, এতিয়া এটা নে দুটা আছে। কামুৰি দিলে, ডাঙৰ কুকুৰবোৰে কামুৰি কামুৰি মাৰি মৰি গ'ল এতিয়া।
অঁ, মৰি থাকিলে নেকি?
অঁ, এ সৰু পোৱালি নহয় তাৰ ডিঙিতে এনেকে কামুৰি দিছে, মোৰ ইমান বেয়া লাগিছে দেখিবলে পোৱালি কেইটা।
উম, বহুত কাজিয়া লাগে ন পোৱালিবোৰে!
অঁ, সিহঁতে গেট পাৰ হৈ পেলাই গৈছে যে সৰু সৰু নহয় জানো, গেটৰ পৰা সেইগিতা পাৰ হৈ যাব- পাৰে, ডাঙৰ খিনি নোৱাৰে। আমাৰ অকৌ ডাঙৰডাল গ'লে কৈ সিহঁতে ভয় কৰে, একদম মস্ত এডাল যে!
উম, উম। এই পোৱালিবোৰে ভয় কৰে আৰু মানে পোৱালিবোৰ যাব নালাগে, পোৱালিবোৰক মানে- কামুৰি, কামুৰি মাৰি পেলাই ডাঙৰ বোৰে।
অঁ, সেইটো ইমান বেয়া লাগিছে দেই, সেইটোৱে মাৰি দিছে।
মোৰ কুকুৰ এটা আছিলে হা। কুকুৰটো তোমাৰ- আহ হ'ল তিনি বছৰ মান ঘৰতে থাকিলে তাৰ পিছত নিজে নিজে ক'বালে গুচি গল, ক'লে গল গমেই নাপাওঁ।
কোনোবাই নিলে চাগে, কোনেনো জানিব?
এই গাঁৱলীয়া কুকুৰৰে আছিলে, লোকেল কুকুৰ ধৰা।
এ তেতিয়া আৰু তোমাৰ এয়া থাকে নহয়, এইবোৰ তোমাৰ অৰুণাচলৰ এইবোৰ মানুহ-চানুহ বোৰ আহি থাকে যে!
উম।
সিহঁতৰ নিৰ সিহঁত নাখায় জানো কুকুৰ?
অঁ, হ'ব পাৰে।
মিছিং মানুহবোৰ।
উম, উম, উম। পিছে তোমালোকৰ কিবা কিবি পোহা নাই মুৰ্গী, হাঁহ কিবা কিবি আছে নাই?
আছে গৰু, ছাগলী, গাহৰি, মুৰ্গী।
বাহ এইবোৰ চব আছে তোমালোকৰ?
অঁ, আছে। মই মানে হাঁহটোত নাই পো়হা মানে মই হাঁহডাল কিবা ভয় কৰো। তাক কামুৰিবলৈ আহে যে ভয় লাগে।
অঁ, আমাৰ কি কি আছে? তোমাৰ দুটা গৰু আছে, পাঁচ জনী- ছাগলী আছে আৰু অল মুৰ্গী কেইটামান আছে আৰু হাঁহ এযোৰ আছে। এ হাহ এযোৰ নে দুযোৰ আছে এনেকা।
ছাগলী আমাৰ ছাগলী আছে ছাগে আঠ দহটামান গৰু এজাক।
উম, বাপৰে ইমান গৰু?
অ', গৰুৰ পোৱালি ধেৰ কিবা মানে কেতিয়াবা দৰকাৰ পৰি গ'লে মানে বেচা-চেচা হৈ যায়, আকৌ কিনা হয়, তেনেকে আৰু অ'।
অ', অ', ঠিকেই আছে ভালেই আমাৰ মানে ধৰা উম, ইয়াতে আমাৰ ধৰা ইমান এটা জাগা নাই ৰাখিবলৈ পিছফালে ধৰা খেতিয়ে কৰা আছে ন'!
অ'।
সেইকাৰণে।
তেতিয়া আমাৰ অসমীয়া মানুহবোৰৰ ভাল জানা, অসমীয়া মানুহবোৰৰ ভাল তোমাৰ আগ এনেওতো তোমাৰ গৰু ঘৰটো আগফালে থয় না, আগফালে থলেও মানে আমি ভালকৈ থই ন' এই বিহাৰী মানুহবিলাক তুমি চাবাচোন ইমান গোন্ধাই।
উম, গোন্ধাই গোন্ধাই বহুত লেতেৰা কৰি ৰাখে। মানে অসমীয়া মানুহ বিলাকে ধৰা গৰু নিজৰ মা বুলি মানে ন' গৰু পূজা কৰে।
সেইটোৱে।
সেইটো কাৰণে মানে ভালকে ৰাখে আৰু চাফকে ৰাখে পুৰা। আৰু জানাই গৰু গাখীৰ দিয়ে ন' সেইকাৰণে মাইকী গৰুবোৰ চাফাই কৰি ৰাখিব লাগে।
অ', মানে মোৰ লগৰ এজনে ঘৰ ওচৰত সে গৰুৰ ঘৰটোৰ পৰা মানে প ভিতৰৰ পৰা মাজত গৈ পেলাই সিহঁতৰ ঘৰৰ পৰা গোন্ধত থাকিব নোৱাৰা হৈ গৈছো আৰু মই।
অ', অ', বেমাৰ হয় জানা এনেকে লেতেৰা কৰি ৰাখিলে।
অ', হয়তো আমাৰোটো থাকে আগফালে, চবৰেতটো আগফালেই থাকে চাইডে চাইডে।
উম, উম, বহুত বেমাৰ হয় তোমাৰ ধৰা এইবোৰ গোন্ধ পাই কিনে গোবৰ-চোবৰবোৰ ৰাখে ন' আৰু লেতেৰাকে ৰাখিলে মানে অলপ প্ৰব্লেম হয়, বহুত।
সেইটোয়ে কিবা কিবি বেমাৰ হৈয়ে থাকে এনেও।
মই ভাবিছিলো হা গাহৰিটো পুহো বুলি, কিন্তু গাহৰিটো পুহিবলৈ মানে গাঁৱত অলপমান নিদিয়ে। বহুত দূৰত পুহিব লাগে।
অ', গাঁৱত নিদিয়ে নেকি?
না না গাঁৱত নিদিয়ে। অলপ দূৰ জেগাত পুহিব লাগে মানে তোমাৰ ধৰা তেতিয়া প্ৰব্লেম নহয় মানে।
অ', আমাৰ চাপৰি ফালেহে পুহে।
অ, চাপৰি ফালে পুহিব পাৰি আৰু সেইপিনে মানুহ নাথাকে ন' সেইপিনে পোহেই। তাতে অলপ, কিন্তু খোৱা-বোৱাতো নিবলৈ তালৈকে বহুত প্ৰব্লেম হয়।
তাতে মানে আমি মানে মানুহ ৰখাই লৈছো আৰু তাতে মানে চব দিয়ে আৰু।
দিগদাৰ নহয়?
নহয় মানুহ ৰখাই থোৱা আছে, সি মানে চব যোগাৰ-টোগাৰ সি কৰে আৰু মানুহটোৱে।
অ', মানে সিহঁতক পইচা দি দিয়া তোমালোকে।
পইছা দি দিয়ে তাতে থাকে মেলে তাতে থাকে।
ঠিকেই আছে। মই ভাবিছো তাকে মই খেতিটোতে লাগি যাওঁ ভাবিছো। মানে আমাৰ সেইফালেও মাটি আছে ন'। সেইপিনে তোমাৰ ধৰা চাউলটো ধানটো মানে খেতি কৰিম ভাবিছো।
পাৰিব মানে পাৰিলে ভালেই হ'ব।
উম। মানে ধৰা তেতিয়া এনেই এনেই মাটিটো পৰি থকাতকে ধৰা খেতিয়ে কৰিলো।
উম নিজৰ ওপৰত কথা তুমি এতিয়া মানে যিমান পৰিশ্ৰম কৰিব পাৰা সিমান পাবা আৰু।
পাৰিম বাৰু নোৱাৰা নহয় মই মানে মেনকে এলেহুৱা নহয় মোক মানে যিটো কাম দিয়ে মই সেইটো কাম পটাপত
উম ভালেই তেতিয়া আৰু তাই।
সেইটোৱে মোক মানে কবলে মানে ইমান এটা কৈ থাকিব নালাগে এইটো কৰ বুলি কলে মই লগাল কৰিয়ে দিওঁ। লাগিলে যেনে কোৱা কষ্ট কামেই নহওঁক।
উম।
ৰাতিপুৱা সোনকালে উঠো চা তোমাৰ চাৰে পাঁচটা, ছটা মানত উঠিয়ে যাওঁ মানে। অ তাৰ পিছত ধৰা উঠি কিনে ঘৰৰ কাম চাম বোৰ কৰো কেতিয়াবা আৰু ওচৰ পাছৰ জংঘল বোৰ লাগি যায় ন সেই জংঘল বোৰ চাফা কৰো।
হুম হুম
এইবোৰ কৰিয়ে থাকো মানে ধৰা এ সেইটো ঘৰৰ কাম কৰিব লাগে কিমাননো ধৰা শুই কৰি থাকিম ন আগতে মই এলেহুৱা আছিলো দেই। এতিয়া মই একদম এলেহোৱা নহয়।
উম ডাঙৰ হৈ গৈ আছে যে বুজি পাই গৈ আছে আৰু মানে লাহে ধীৰেকে আৰু বস্তুবোৰ।
সেইটোয়ে গৰম দিন ন কেতিয়াবা মানে গৰম দিনত শুবলে মন নেযায় চেচাত নে গম নাপাওঁ কিন্তু গৰম দিনত শুবলৈ মন নযা যায় সেইকাৰণে সোনকালে উঠি কিনে উম সোনকালে উঠি খোজকাঢ়ি দিওঁ অলপ।
উম।
বুজিছা খোজ কাঢ়ি কিনে তোমাৰ ধৰা এনেই ওলাই যাওঁ আৰু।
উম উম।
বাৰু ঠিকে আছে দিয়া মই এপাক ওলাই যাওঁ লগৰটো লগত।
অ ঠিক আছে হ'ব দিয়া অ অ অ হ'ব দিয়া।
উম হ'ব।
উম উম বাই বাই।
পাতা।